অহ
নমস্কাৰ।
অ', কি কৰি আছা?
এয়া আছো দিয়া এনে, তুমি?
এ আছো বহি আছিলো অলপ।
অ', এই কথা লেঠা এটাৰ কাৰণে ফোন কৰিছিলোঁ।
অ', অ', কোৱা?
এ মুৰ ঘৰটো যে বনাই আছিলোঁ তোমাৰ, কমপ্লিট হ'ল বাৰু।
হ'ল ন?
উম, এই তোমাৰ ৱেৰিং কৰিব লাগিছিলে।
অ'।
এই তোমালোকৰ তাত যে কৈছিলে ৱেৰিং এই লৰাটোৱে যে?
অ', আমাৰ তাত কোৱাটো ন? অ', কোৱাচোন?
ই তোমাৰ এতিয়া ফ্ৰী আছে নে-নে? তাক লগ পোৱা নে?
তাক মই পুৰহি লগ পাইছিলোঁ। তাৰপিছত আমাৰ ঘৰতো দুটামান কাম আছিলে তাক মই সুধিছিলোঁ, তুমি কৰিব পাৰিবা নেকি? সি কৈছে, মোৰ মানে কাম আছে দুদিন মান। এই দুদিন হেৰী বেলেগ জেগাত কাম কৰাৰ পিছতহে পাৰিব।
এ মোৰো মানে ঘৰটো ৱেৰিংগে কৰিব লাগিছিলে। তোমাৰ গোটেই ঘৰটো চাৰিটা পাৰ্ট আছে।
অ'।
গোটেইখিনি তেনেকে ৱেৰিং কৰিব লাগিছিলে মই ভাড়া দিম বাৰু ঘৰটো।
ভাড়া দিবা ন? উম, তাৰ সি তোমাৰ সোমবাৰ মানৰ পৰা পাৰিম বুলি কৈছিলে। মই তাক সুধিব লাগিব, অ'।
তুমি তোমালোকৰ ঘৰৰ কাম কেইটা কৰাই লোৱা
অ'।
তাৰপিছত মোৰ তাত আহি কৰিব পাৰিবহি।
অ', এনে তোমাৰ কি-কি আছিলে গোটেই ঘৰটো, গোটেই চাৰিটা পাৰ্ট ন?
অ', চাৰিটা পাৰ্ট, তাতে তোমাৰ এনেকা লাইটৰ পইন্ট দিব লাগিব তোমাৰ ফেন এ চিৰ কাৰণেও এনেকা প্লাগ দিব লাগিব।
অ'।
ইনভাৰ্টাৰৰ পইণ্ট দি বঢ়াব লাগিব।
অ', অ'।
তাৰপিছ সেনেকে গোটেই খিনি আৰু যি-যি লাগে ধৰ।
অ', অ', সি বাৰু কৰে কৰিব, তোমাৰ খৰচটো খালি অলপ বাঢ়িব, গোটেইখিনি কৰিলে।
অ', খৰচটো লাগিব বাৰু তোমাৰ গম পাইছোঁ। আৰু এনেকা বেয়া কোম্পেনীৰ মাল লগাবও নহ'ব তোমাৰ তাৰ চাৰ বিলাক ভালেই লগাব লাগিব।
অ', তাৰ বাৰু তুমি, তুমি নিজে ধৰ চাই কৰি তাৰ লগত গৈ।
উম, সেই ল'ৰা টোৰ নাম নাম্বাৰটো দিবাচোন নহবা তুমি ফোন কৰি পেলাই মোক লগাই দিবা।
অ', অ', মই নম্বৰটো দি থম আকৌ মই লগায়ো দিম।
অ', মানে তাৰ লগত কথা পাতিলে সি বেছিকে ভালকে জানে ন।
অ', অ'।
যে বুজাই দিব পাৰিব আৰু মোক।
অ', সেইটো বাৰু হয় বাৰু।
উম।
সিত খালি তোমাৰ হেৰি ৰাতিহে আহে মানে চাৰে আঠটা নটা মানত ঘৰলৈ তাৰ পিছতহে ফোনটো কৰিব পাৰিম মানে।
তেতিয়া ধৰ ফ্ৰী থাকে আৰু সেইখিনি সময়ত।
উম, দিনটো কামতে থাকে চাগে।
অ',
আৰু হেৰি তুমি যে বক্স লম বুলি কৈছিলা ল'লা নে?
বক্স মোৰ লোৱা নাই মানে বক্সৰ কাৰণে মই ঘৰ এটা বনাই আছো ৰুম এটা। ভিতৰত নাতে যে এইখিনি থবলে ৰুমটো বনোৱা হ'ল বাৰু খ খালি তোমাৰ এই চাটাৰখন লগাবলে আছে এইখন লগোৱা হ'লে মই কিনিম আৰু।
উম,
তোমাৰ হেৰি এনেকুৱা বস্কৰ কোনোবা চিনাকি আছে নেকি ভাল ধৰক ক'বা দোকান?
বক্সৰ অ, এখন আছিলে।
অহ',
এ পুটকা দা ষ্টৰ বুলি আছে এখন।
পুটকাহ -পুটকা দা ষ্টৰ ন'?
অ, এই টাউনৰ তোমাৰ এইফালে যে
অ', অ',
এ ৰাস্তাটো ৰ'বা তোমাৰ গৈ নোপোৱা চুক যে।
গৈ নোপোৱা চুক অ', অ',
তাৰ চাইডেদি যায় যে এটা
সেইফালে উম, মই পাহৰিছো বাৰু বহুত আগতে যোৱা যে।
অ, হয় সেইফালে আছিলে পুটকা দা ষ্ট'ৰ বুলি এখন নাম তুমি মেপত মাৰি চাব পাৰা বাৰু। দেখাব।
মেপত আছে ন? বাকী এনে তোমাৰ তাৰ পা কিবা লোৱা আছিল নেকি তোমাৰ?
লৈছিলোঁ মাজতে মই তোমাৰ হোম থিয়েটাৰ এটা লৈছিলোঁ সৰু।
অ',
এ ঘৰত এনে গান শুনিৰ থাকিব কাৰণে।
অ', অ', তাততো তোমাৰ অহ,
দোকা- দোকানীতো ভাল মানে কথা বতৰা বিলাক আৰু ডাঙৰ- ডাঙৰ এনেকুৱা বক্স আছে।
আছে ন, মোক বাৰু ডাঙৰেই লাগে।
উম, তোমাৰ হে মোৰ মাজতে এনেকে দাদা এটা ল'ম বুলি কৈছিল যে
অহ',
হি লৈছিলে এনকা আহোজাৰ লৈছিলে।
আহোজাৰ ন? আহোজাও ভালেই বাৰু কিন্তু মই ভাবি আছোঁ তোমাৰ জে বি এল লওঁ নেকি। যোনটো জে বি এলৰ অৰিজিনেল যে।
উম, জে বি লৰ আও দামটোও বেছি ন?
দামটো বেছি কিন্তু তোমাৰ ধৰ কোৱালিটি চাউণ্ডৰ কোৱালিটিটো ভাল আহে।
অ, এই দাদটোয়ে ধৰ লওঁতে দোকানীটো মানে ৰেচপঞ্চটো ভাল পালে।
অহ',
আৰু ভাল আছে মানে মানহটো অলপ কমতো দি দিয়ে।
অ', অ',
তাৰ দোকানতে এনেকে সুদ তুমিও সুধিব পাৰিবা মোৰচিনাকী মানটো।
চিনাকি মই সুধিম বাৰু মোৰ যাব লগীয়া আছে এই মানে আগতে লোৱা আগতে মই ভাবিছোঁ হেৰিটো চাই লংগৈ নেকি বস্তু খিনি ভালকে।
অহ, এবাৰ তুমি সুধি লৈ পেলাই চাই ল'বা।
অ',
এ উম উমচ। গম পাই যাবা বাৰু টাউনতে আছে দোকানখন মেপ ৰাস্তাটো দি গৈ পেলাই তুমি গম পাই যাবা।
অ অ সেইখিনি হ'ব বাৰু, তোমাৰ হেৰী
জে বি এল কেইটামান ল'বা? এনেকে লৌদ
মই টপ তোমাৰ মোক উম ছটা লাগিব। তাৰপিছত ডাবুলৰ তিনিটা লাগিব। বাকী আৰু তোমাৰ মেচি মেচিন খিনি আছে ধৰ তোমাৰ ডিজিটেল এখন লাগিব মোক মিক্সাৰ।
আ অহ।
তাৰপিছত আৰু মেচিন লাগিব বাৰু সাতটা মান।
উম, পৰিব অলপ তেনে তোমাৰ খৰচ হ'ব আৰু।
অঁ খৰচ হ'ব বাৰু জে বি এলৰ যে
উম আও তুমি ফানচন চানচন দিবা চাগে ফানচনত।
অঁ মই এনেকে প্ৰগ্ৰেমত পঠাম আৰু কাৰণ ধৰ ইমান খিনি ধৰ তোমাৰ ইনভেষ্ট কৰি লৈ যদি ঘৰত বজাব বজাঁও তেনেটো লছটো মোৰ হ'ব ন।
সেইটোৱে উম। আও ইমান খিনি দিয়াচোন ঘৰত বজাব নালাগেও তোমাৰ এটা হ'লে হৈ যায় ঘৰৰ কাৰণে।
সেইটোৱে সেইটোৱে মই মানে মোৰ মেইন মো তোমাৰ উদ্দেশ্যটো সেইটোৱে মানে মই ভাড়াত দিম ধৰ প্ৰগ্ৰেম চগ্ৰেম কৰিম।
তুমি দুই তিনি দুই তিনি বছৰ মান লাগি যাব তোমাৰ। মানে পইচাটো গোটেটো পায়ে তোমাৰ লাভ হ উম।
লাগে বাৰু। সেইটোৱে আৰু তোমাৰ ব্য ব্যৱসায়ত তেনেকুৱাই আৰু
তাৰ পিছতহে ধৈৰ্য ধৰোনতেহে লাভ লাভটো ওলাবগৈ পাছত।
বাকী এতিয়া তোমাৰ তুমি যে হেৰী বলেৰো পিক আপ এখন ল'ম বুলি কৈছিলা।
অঁ মাল টনা খন। নাই বিচাৰিয়ে আছোঁ ছেকেণ্ড হেণ্ড মাজতে এখন পাইছিলোং।
অঁহ।
এ কণ্ডিচনটো বেয়া গাড়ীখন ভঙা চিঙা মামৰে ধৰা।
অঁ।
দামটো কম আছিলে মই ভাবিছোঁ ভাল হ'ব বুলি।
অঁ।
তাপিছত নাই উম বেয়া সেইখন কণ্ডিচন।
অঁ অঁ তুমি এটা কাম কৰা নহ'লে এখন লৈ লোৱা গম পাইছা মোৰ মানে কনটেক্ট এটা আছে। তাত তোমাৰ সেই ফেক্টৰীটোত লাগিয়ে থাকে সদায় মানে মালবিলাক পঠোৱা অনা কৰিব লাগে যে। তুমি যদি লৈ লোৱা মই ধৰা বেলেগক দিয়াতকে কামটো তোমাকে দি দিলোঁ।
অঁ তাকে। মই তোমাৰ অ আ এইকেইদি ন উম মাথা মাৰি আছোঁ পৰাই নাই গাড়ীখন নেম মিলাব। এই নতুনে লংগৈ নেকি আৱ পিছত।
সেইটো হয় বাৰু পুৰণি ল'লে আকৌ তুমি ভাল কৰি থকাৰ সে
অঁ আকৌ তোমা এ মানে এই প্ৰব্লেমে ওলাই থাকিব ইঞ্জিন বেয়ায়ে হৈ থাকিব কিবা কিবি।
অঁ।
সেই ৰব, এই তোমাৰ অহা মাহ নহ'বা তাৰ নেক্সট মাহ মানত মই তোমাৰ এখন লম চাগে!
অ'!
পইচা এটা পোৱা কথা আছে, পোৱা নাই?
অ'!
তোমাৰ সেই পইচাটো পালেই মই গাড়ী এখনে ল'ম কিবা এটাটো কৰিব লাগিব বাও।
তাকে, তোমাৰ ধৰ সেইটো এইফালৰ পাও এটা ইনকাম আহি থাকিলে।
উম মই গাড়ীখন লাগিলে নিজে নচলালেও এনেকে ল'ৰা এটা ৰাখি ল'ম সি চলাব দি দিম।
অ'! অ'! সেইটোও পাৰিবা ধৰ, এতিয়া তুমি, বেলেগতো লাগিব পাৰিবা কামত।
অ'! এই সেইটোৱে কৰিম। মই তোমাৰ ৰ'বা, ভাবিয়ে আছোঁ!
মই যোনটো তোমাক দিম বুলি কৈছোঁ, কণ্টেক্ট।
অ'!
তোমাৰ, তোমাৰ যদি সপ্তাহে লাগে, সপ্তাহেও দিব পাৰোঁ। মাহত টো দিব গাড়ী ভাড়াটো।
মই এটা পাইছিলোঁ মাজতে। তোমাৰ এই, এনেকা পানী, পানীৰ যে, বটলবিলাক
অ'!
দোকানে - দোকানে এনেকে চাপ্লাই দিব লাগে। গেলামালৰ দো দোকানবিলাক, হোটেল।
অ'!
কিন্তু, মোৰ গাড়ী গাড়ীখন তেতিয়া, মিলিব বুলি ভাবিছিলোঁ। ল'ম, লৈ ল'ম! কন্টেক্টো ৰাখিলোঁ।
অ'!
ইফালে গাড়ীখন আকৌ, ভঙা - চিঙা ওলাই গ'ল। সেইকাৰণে, গাড়ীখন লোৱাই নহ'ল।
সেই, সেইটোৱে প্ৰব্লেম হয় গ'ল তোমাৰ?
তেতিয়া, ক'লো আকৌ, গাড়ীখন ল'লেহে মই আকৌ, এই কামটো কৰিম বুলি। সেইটোতো, মই যদি সোমাম বুলি ভাবোঁ, মই এতিয়াও সোমাই যাব পাৰিম। গাড়ীখন লৈ ল'ব লাগিব খালি।
উম! চাই লোৱা, তুমি ধৰ, তোমাৰ বাজেটটো মিলাই লোৱা। পাৰিলে লৈ ল'বা? কাৰণ, তোমাৰ বহুত সুবিধা হ'ব। তেতিয়া, ইনকাম এটা ওলাই থাকিব।
সেইটোৱে! মই, এই নেক্সট মাহ মানতে লম আৰু। পইচা এটা হোৱা কথা আছে, হোৱাই নাই এতিয়া!
উম!
বহুত জেমেলা!
তাকেই
পিছে তুমি, হেৰি ৰুম, তুমিটো বক্সৰ ৰুমটো বনালা ন'?
অ'! বনালোঁ, হ'ল বাৰু। খালি চাটাৰ এখন আছে লগাবলে। সেইখন মই লগাই দিম, মই বনাই থোৱাই আছে। মই অৰ্ডাৰ দিছিলোঁ।
উম!
ত' আনি ধৰ, এদিনৰ কমপ্লিট কৰাটো।
বিয়া - চিয়া এনেকেও তো ভাড়া দিব পাৰিবা, বক্সবিলাক ন'?
উম! বিয়া, তোমাৰ প্ৰগ্ৰেম, বিয়া হওঁক, এনেকুৱা বাৰ্থডে এটাত থাকক ধৰ
অ'! অ'!
চবতে পাৰিম দিবলে।
ভালে হ'ব দিয়া! মোৰ তেতিয়া সেনেকা বিয়া - চিয়া ওলালে, মই তোমাক খবৰ দিম।
অ'! খবৰটো দিবা বাৰু? তেতিয়া, মোৰো এফালে ওলাব।
অ'! পাই থাকোঁ, এনেকে কণ্টেক্টবিলাক।
অ'! খালি মোক, ‌ তুমি হেৰি, অপাৰেটৰ এটা বিচাৰ দিবা দেই, ভাল?
অপাৰেটৰ অ'! দিম, দিয়া!
ত' তোমাৰ এইফালে, মই এবাৰ হেৰি মোক ল'ৰা এটাই কৈছিলে বহলপুৰৰ ফালে অপাৰেটাৰ এটা থাকে বাৰু।
অ', সি সি তোমাৰ এই, সেই তাত, এতিয়াও কৰিয়ে আছে তোমাৰ।
অ'!
এই, তোমাক সি কামবিলাক কৰে তাক পইচাই নিদিয়ে পোৱালিটো ইমান চিধা-চাধা, ভোলা-ভালা।
হয় নিকি?
তাইক চবে কামটো উলিয়াই লয় তাৰপা, তাৰছত পইচাই নিদিয়ে। এই মাজতে আমাৰ ওচৰে ৰাজু বুলি কয়
অ' ৰাজু, অ' ৰাজুক মই চিনি পাও।
অ', তাৰ তলতে কাম কৰি আছে তাৰছত তোমাৰ পইচা পাই বোলে, পইচাই নিদিলে তাক।
এ, তাক ঠগিলে তেন
অ', বহুতে ঠগে তাক এনেকে কাম বিলাক কৰাই পেলাই। তোমাৰ সেই ল'ৰাটোক মই সুধি চাম দিয়া।
অ', অ', সুধি চাবাচোন তাক। কি বোলে সি আকৌ ঘৰত ঘৰত নাথাকেই বোলে।
নাথাকে সি, উম।
এনেকুৱা লৰা আকৌ বেয়াও নহয় ল'বলে।
এ তাৰ, কাম বেয়াও। বেয়াও বোলা অ, তাক ঠগনো সেইকাৰণে সেনেকে খাই সি।
অ'।
ই ফাঁকি ফুকা মানে পোৱালিটো।
ফাঁকি ফুকা নিকি?
ফাঁকি ফুকা দিয়ে আৰু তোমাৰ হেৰি ফাঁকি দিয়ে কিন্তু কাম কৰিলে সি পূৰা ভোলা-ভালা যে তাক চবেই ওলু বনাই দিয়ে। পইচাই নিদিয়ে।
অহ অহ, অ', অ'।
কয় চাম ৰবা, সেই পোৱালিটোক মই পাই থাকো লগ।
বাৰু তুমি কয় চাবাচোন, মোক খবৰটো দিবা।
অ', অ'।
কি মই ভাত খাওঁ আৰু ন? অ', অ', হ'ব দিয়া ঠিকে আছে।